হেল্ল' কি কৰিছ
এনে বহি আছো তই
মইো এ এনে বহি আছো
বাখালি
ভাতো ৰাতিপুৱাই খালো এতিয়া
মই ৰাতিপুৱাই খোৱা ইমান গৰমো থাকিব প নাই গৰমত
অ ইমান গৰম দিছে তাতে আজি দিনটো কাৰেণ্টটো আহিছে গৈছে
উম কাইণ্ড একদম ভাবা গম গম কাইণ্ড কথা একদম বাদে দ আৰু অও আজি মই আজি ইমান গম পাইছো নহয় ৰাতিও কালি শুবলৈ মানে কালি কান চেন গুচি গ'ল আকৌ বি মাৰিছে কিবাৰ এটা চলাব নোৱাৰি যে
অ', কেনেকুৱাতেে কণ মই
অ', এইবোৰ বন্ধ কৰিলে ৰাতিও টোপনি খতি আকৌ ৰাতিপুৱা সময়ত কালি মোৰ দিন খাই পনে পেট বেয়া হ'ল ৰাতিপুৱা চাৰিটা বজাৰ পৰা পেটৰ বিষ হাতীটোতো টোপনিুধ তেমোৰ আজি গাটো একদম দুৰ্বল-দুৰ্বল লাগি আমাৰ আজি, আমাৰ আজি যিখনে হল আও। পাৱাৰটিলা মাতিলে আঠটা নটা বজালকে নাই নহয় পাৱাৰটিলা।
দিলে নাই বুকা।
তাৰপিছত নটালৈকে নাই আৰু, ৰোৱনী ৰখি আছে নটা বজাৰ পাছত মানুহে ক'ত ৰুব ইমান গৰমত। তাৰপিছত হেই নটা বজাত আহিলে তাৰপিছত ৰোৱনী নাহিলে। তাপা আধা বিঘামান দি থৈছে এতিয়া তা কে মাই ডি-ডিপিয়ে ৰুই আছে। কাইলেহে দিব, অ'।
অ
কাইলেহে দিব, এদৰা নে দুদৰা উম, এদৰানে দুদৰা এতিয়া এনেই ৰিন্তু দায়ে বাই থৈ গৈছে, তাকে মাহঁতে ৰুই আছে পানী শুকাই গৈছে যে।
অ'।
এনে-এনেই গলাছাই।
এই চীনৰ পাৰ্চেল এটা আহিছিলে এক্সচেঞ্জ কৰিছিলো, এই তেতিয়াই দিয়া আ-আজি নিবলে উম, এক্সেঞ্জ কৰিছিলো দাবল আহিলে।
অ', মই হেৰি এইটো কি বুলি কয়, এইটো এইটো পইচা উলিয়াই কিনে আজি ডাকঘৰত থৈ আহিলো, তাৰপিছতে এ, এনেই ই সিদিনাখনে থব লাগিছিলে পইচা মানে এমাহৰ মুৰত। নথলো, তাৰপিছতে সেই বেগগিতাও অৰ্ডাৰ দি থৈছি ছো তাৰপিছতে আকৌ সেই, বেগ এটা স্পৰ্টিং। চিনত নহয় স্পৰ্টিং এটাহে চিনত দি থৈছো, বাকীটো হেৰিয়ত দিছো চবচিট দিছো বেগ এটা। অ, মেচুত দিছো মিচু।
মেচ'।
মেচ'ত দিছো মেচ'। হেৰি এইটো কি বুলি কয় তাত দিছো বেগ এটা কলেজলে নিয়া।
অ', মোকো বেগ এটা লাগে অ', কলেজলে নিয়া। অ', টোপনিয়ে ধৰিছে অ'
তাৰপিছতে, আছে সেইটোৱে সিদনাখন ৰিচাৰ্জ মাৰিলো।
উম'
ৰিচাৰ্জ মাৰিদিলো বাকী এটিয়া খালী, একাউণ্ট। জিৰ'
এশ টকা দিবলে আছে দিম ৰ, এশ দশ টকা দিবলে আছে। মোৰ একাউন্টত এতিয়া জিৰ' লা গি আছে, মোৰ পইচাই নাই।
একে হৈ থাকিলে, একে হৈ থাকিলে সেইজনী মৃদুস্মিতা জনীও হেৰী এইটো কি বুলি কয়, পইচা এটা দেছোনত অকল পইচা এটা সেদিনাখন নিছেই আহো যাওঁতেনে লৈ লৈ গৈছে পইচা এতিয়া আকৌ অনলাইনত লাগে তাইক, এনেই পইচা নাই মোৰ লগত দশ টকা এটা আছে।
কেলে পইচা লাগে পইচা নিলে আকৌ নিদিয়ে নে কি?
নাই, আগতে এদিন ত্ৰিশ টক কালি সেইটো নিদিলে, তাৰপা সেদিনাখন পঞ্চাশ টকা এটা লাগে দিলো, ইট-আজি আকৌ মেছেজ কৰিছে পঞ্চাশ টকা এটা অনলাইনত দেচোন। মই বোলো এ, মোৰ লগত পইচাই নাই এতিয়া।
মোৰ হেৰি কেচ আছে এশ টকা এটা, কিন্তু অনলাইন নাই, কিন্তু অনলাইন ৰিচাৰ্জ কৰি দিলোঁ এতিয়া পইচা ঘূৰাই দিয়েনে নিদিয়ে নাজানো, নিদিলে আও মোৰ এল লাগি যাব।
কাক কৰি দিলি?
এ বৌক, তাই একাউণ্টৰ পৰা পইচা নোযোৱা হ'ল তাৰপিছত দাদাক কৰিবলৈ কল দাদাই কলে মই কৰিব নোৱাৰো বোলে ৰিচাৰ্জ-চিচাজ মোক কৈ নাাকিবি বোলে, তেনেকে কলে হেনো। ত ইমাৰজেঞ্চিকে লাগে সেইকাৰণে, মই কৰি দিলো এতিয়া মোক পইচা ঘূৰাই দিয়ে নে নিদিয়ে নে নাজানো
নাজানো তাই দিবও পাৰে নিদিবও পাৰে।
বুলি কলে মই বোলো হেই নালাগে বুলি কৈছো আৰু, এতিয়া লাগে বুলিনো কেনেকে কম
সেইটো নালাগে, নালাগে কৰি দিলে আৰু
উম' দিবটো দিব চাগে, নালাগে বুলি কৈছো এতিয়া নাজানো আৰু, ওলাই যাবলৈহে মন গৈছো মোৰ মোৰো আমনি লাগিছে, পৰহিঅ পা ভাল নলগা হৈছে পিকনিক খাই অহা পৰা
সঁচাকে ভাল নলগা হ'ল।
মানে কিবা পিকনিক খাই অহা পৰা পিছত ভাল নলগা হ'ল কিবা
সচাকে ভাল নলগা হ'ল। আমনি লাগিছে মোৰ ঘৰত থাকি, সেইদিনাখন আমি আৰু অকনমান দেৰিকে আহিব পাৰিলোহেতেন।
অ' দেই দিপশিখা জনী এইজনী, নিনো এবাৰ পৰা খানা চানা খাবলৈ গলে
সঁচাকে দেই যাওঁগে যাওঁগে
অকণমান ঠাণ্ডা ঠাণ্ডা
আমি চটা বজাত আন্ধাৰ নহয়। কথাটো কৈছো আৰু চটা বজালৈকে নাথাকোঁ। তাকে ত আমি কথাটো কৈছো চাৰে ছটা বজাত আহিলেও আমাৰ পোহৰ হৈ নাথাকো হ'লেও আমি মানে পাঁচটা মানত আহিব পাৰিলো হেতেন চাৰে তিনটাতে আহিছো কেলা উম', উম', তাকেটো আমিতো চাৰে পাঁচটাতে আহিছো, অ, কি চাৰে তিনটামানতে আহিছো
চাৰে চাৰিটাত আহিছো।
আহি পোৱালেহে চাৰে চাৰিটা বাজিছে।
তকেটো
উম' ভাত কিহে খালি?
ভাত, ৰাতিপুৱা খাইছিলো, কোমোৰা আলুগুটি চব্জি এনেকে
উম।
সৰু সৰু মাছৰ ভাজি।
মাছ ওলাই আছেনে?
এ সেইদিনা কিনি আনিছিলে দেতাই।
অ', সেইদিনাপা ওলাই আছে।
কালি ৰাতি কিনি আনিছে।
সেইটো ক।
সিদিনাখনে ওলাইছে। তাপা তিঁয়হ চাটনি, পুৰা আলু গুটি পিটিকা।
পিটিকা
পুৰা আলুগুটি পুৰি লোৱা আলুগুটি।
অ', অ'।
আমাৰ দেতাক মাছ বেপাই
এ, বইল কৰা ত আলু পিটিকা বইল কৰি খাবি আৰু পুৰাটো খাবি বেলেগ মানে দি মানে পোৰাটোহে খাবলে টেষ্টটো বেছি।
উম, আমাৰ দেতাক কিবা বেপাৰী এটাই ঠগিলে হপায়, হেই চাইনা পুঠি বুলি লোকেল পুঠি দিলে হপায় এতিয়া বৰশীত দিছো তিলিক তিলিক পুঠি কেইটামান উঠিছে।
উম, ক'ত পুখুৰীত? উম, বৰশী টোপাই আছ নেকি তই?
এই বৰশী টোপাই আহিলো মোবাইলৰ চাৰ্জ নাই, মোবাইলটো চাৰ্জত দি পেলাই হেই বৰশী টোপাই আছোঁ। পাল এ হেই দুটা পাইছোঁ ডাঙৰ মাছ এটা মায়ে এৰি দিলে। এটা আছে, তাপা পুঠি মাছ দুটা নে তিনটা।
উম, ততে পুখুৰীটোত মাছ দিব পৰা হয় জানোঁ?
হয় কেলে নহয়, বৰশীহে দিছোঁ। কিবা গৰমতটো বেয়া গৰমত এটা উঠিছে মোৰ।
উম।
এই কাপোৰ কানি, গাটো আকৌ ধুমহে মই।
তোমা অশান্তি লাগিছে আৰু।
মোৰো অশান্তি লাগিছে, বোৰ বৰষুণ দিলে ভাল কালি ৰাতি যে বৰষুণ জাক আহোঁতে মই ভাবিছোঁ দেই আজি দিনটো বৰষু
তাকেহে দিনটো বৰষুণ দিয়া হেঁতেন কিবা এটা-এটা খাবও নোঁৱাৰি। কিবা এটা খালেই পেট চেট হেৰি যায়, উম।
তাই ন'গলেই।
ইমান গৰমখনত ভাল নাচি থাকিব পাৰ দেই তহঁতি। ম‌ই নোৱাৰোঁ, সেইকাৰণে মই এৰি দিলোঁ। এইটো গৰমত মই নাচিবলৈ যাবলৈও নাই।
কালি, কালি এখন যেন তেনে নাচিছোঁ মই বোলো মই যাওঁগে মোৰ নাচ নাছিব নোৱাৰোঁ পাই, ইমান গৰমত তাৰপিছতে ইমান গৰমত লং পেন্ট চোলা পিন্ধি পেলাই
উম, মৰিৰাও আহিলে নাই?
আ? সৈটো অহা পিছতহে আহিব। বাৰ তাৰিখৰপাহে আহিব।
নহয় মানে, আমণি কিবা আ আমনি দৰে লাগিছে মোৰ কিবা। আমাৰ যে কে-হেৰি মধিআমজোপা আজি কাটি পেলালে অ' আমা।
কেলে?
সিদিনা চক্ৰৰ হেৰী পৰিছে চক
আমাৰ কালি বিজুলী বাঁহ এজোপা একদম পৰা তিনি চা-চাৰি চিটা মাৰিলে।
উম, আমাৰ আমজোপা গ'ল।
ইমান ৰ'দ হৈছে, এইবাৰ মানুহৰ খেতি বাতি চাবিচোন বহুত বেয়া। নোৱাৰা খেতি কৰিব, যোৱা বাৰত তৈ হৈছিলে এবাৰতো খেতি কৰিব পৰা নাই মানুহে বহুত বেয়া হ'ব খেতি তাকেহে, আমাৰ অহা বছৰ পা নকৰে খেতি।
এই নোৱাৰি দে ইমান গৰমত। গৰমখনত ৰদ চদো' বৰষুণ থাকিলেও ভাল অকমান।
উম।
বৰষুণ দি
ক'ত পুৰা ঠাণ্ডা জেগা এটাত যাবলৈ মন গৈছে ছুইমিং পুল
বাহ
অকনমান ঠাণ্ডা ফিলটা ল'বলে মন, সেইটোৱে আৰু আশা আছে আৰু সেইটো পূৰণ হ'লে আও আজৰি চুইমিং পুলত, ধুনীয়াকে ফটো দুখনমান মাৰিব পৰাকে
শ্বিলঙলৈ যাগে যা।
এ সেনেকুৱা চলিম তালে নহয় চুইমিং পুলৰ কথা কৈছো, আমাৰ দাদা তাত যাব অলপ ম পাৰি কিন্তু এ ভয় লাগে। এ পানী হ'ব লাগে বৈ থকা, এইবোৰ মানুহে একেখিনিতে গা ধোৱাটো মোৰ ঘৃণ লাগে।
অ', একে খিনিতে মানুহে মূতিব‌ও হেও
এনেকে বৈ বৈ যোৱাৰ নিচিনা ওপৰৰ পৰা যে পৰে চেঁচা নিচিনা সেইবিলাক হোৱা হেতেঁন ভাল।
কালি আমাৰ এই ললোহঁত গৈছিলে হেনো তাৰপৰা সে ৱাটাৰফলৰ হেনো তোৰ আমাৰ ঘৰ পৰা হেনো বিহপুৰীয়া মান হেনো খোজকাঢ়িছে বাইক থৈ
কেলেই?
বাইক নিব নোৱাৰে আকৌ।
ইমান দূৰ খোজ
অ', ইয়াৰ পৰা বিহপুৰীয়া ভাবচোন কিমান দূৰ হ'ব আমাৰ ইয়াৰ পৰা তাৰপৰা পাহাৰ এটা পাৰ হৈছে
উম।
তাৰ পৰা সেনো পাহাৰ তোপা এতিয়াও পাহাৰ তোপা উঠিলে, এতিয়া নামিব নোৱাৰা হ'ল হেনোঁ জাপ মাৰি দিছে গম পোৱা নে
উম, চেছেই।
মই বোলো ৰাম ৰাম তহঁতে চাচোন আকৌ বিহপুৰীয়া য়াপা মানে ইমান দূৰ খোজকাঢ়ি আহিলে সিহঁতৰ গা ধুই অহা কি লাভটো হ'ল।
উম।
একেই হ'লগে, মুঠতে কি লাভ হ'ল কৈছে সি হ'লেও গা ধোৱা সময়কন ভাল লাগিছিলে যে বোলে। গা ধোৱা সময়কন ভাল লাগিলে
হ'লেও পায়। এ মই নাযাওঁ দেই তেনেকে হ'লে।
হা
লগ আমাৰ লগৰ কেইটামানে বহুত চালিয়া চালিয়া জেগা কেইটামানত গা ধুই আছেগে, চেচাঁ নে খুব ক'ত নাজানোঁ?
এ এ বহুত ধুনীয়া ধুনীয়া জেগালৈ যায় কিন্তু সেইবিলাকলৈ ছোৱালী মানুহ অকলে যাবলৈ বেয়া।
এই ছোৱালী মানুহ মানে যাবলৈ চেফটি নহয় সেইবিলাকত।
চেফটি নহয় সেইটোৰ কাৰণেহে ঘৰৰ মানুহে গ'লেও বেলেগ কথা লগৰ ল'ৰা ছোৱালী লগত নোৱাৰি যাব'লে। মাৰি মাৰি পেলালেও গম নেপাব ঘৰত।
মাৰি পেলালেও গম নাপালোঁ ল'ৰা ছোৱালীৰ লগত, টো মইতো ঘৰৰ ঘৰৰ পৰা দিলেও টো মই নাযাওঁ চেচাঁতে মানে। তাত য'তেই ততে আকৌ ল'ৰাবিলাক মদ গ্ৰু-গ্ৰুপ পাতি গ্ৰুপ পাতি থাকে।
নহয় মাৰিপেলালেও গমেই নাপাব
অ', এইবিলাক ডফলা ছোৱালীবিলাক যায় বেছিকে
অ', ডফলা এ সিহঁতৰ আকৌ এইবোৰ কিবা হেৰি
সিহঁতৰ জেগাই যে একো কৰিব নোৱাৰে যে, কিন্তু আমাৰ অসমীয়া মানুহ মানে যাব নোৱাৰে। মই নাযাওঁদে বহুত ভয় লাগে মোৰ। উম। মদ খাই খাই পেল হৈ থাকে, সেইদিনাখনে ইমান ভয় লাগিছে দুপাঙতে মোৰ।
অ', এইটো হে দেখিছানে ঘৈণীয়েকে যে গিৰীকক মাৰি পেলাই বাথৰুমত পুুতি থৈছে।
কোনটো? এ আজি মুভি এখন চাইছিলো নতুনকে যে ওলাইছে কিবা মাতিম ত নে মাত তিত্ত্ব নে কি যে।
অ'।
সেইখন চাইছো নহয় দেই সেইখন মানে তোৰ অকমানি ছোৱালীজনী মানে কেঞ্চাৰ হ'ল তাৰপৰা মাক গিৰিয়েকটো নাই মানে মাকলে ঘৈণীয়েকে ফোন কৰিছে যে ছোৱালী হেৰি হ'ল গুৱাহাটীলৈ নিব লাগে দুখীয়া মানুহ ক'ৰ পৰা পইচা দিম, তাৰপৰা বুঢ়িজনীয়ে গোটৰ পৰা ধাৰলৈ আনিবলৈ গ'ল নহয় তাৰ পৰা গোট-গোট গোটৰ পৰা ধাৰলৈ আনিবলৈ যোৱা মানুহজনী পিতেকটো মষ্ট মদাহি মদ খাই আছে তাৰপৰা তেইছ হাজাৰ টকা গোট গোটৰ পৰা আনিলে মানুহজনী একদম পথাৰৰ মাজত অকলে অকলে থাকে জুপুৰি এটাত তাৰপৰা পিতেকটোৱে দেখিলে নহয় ৰাতি পিতেকটো অকল মদকে খাই থাকে ৰাতি আৰু গ'ল নহয় ৰাতি গৈ পিনে বুঢ়িজনী ৰাতি জগাই আছে বুঢ়িজনীয়ে ভাবিছে ৰাতিখন কোন আহ তাৰ পিছত দৰ্জাখন ভাঙি পিনে সোমাই পিনে বুঢ়ি একদম এ পইচা লগত এটা লগত লৈ গৈছে, বুঢ়িজনী একদম মানে মুখত হেৰি কাপোৰ দি পিনে কি বুলি কয় পইচা ক'ত আছে ক'ত আছে বুলি কৈ গোটেই বাকচত পাই গ'ল নহয় পইাটো, তাৰপিছত আৰু কৰিলে বুঢ়ীজনী মানে একেবাৰে বুঢ়ী আৰু তাৰপিছত সেই যাবলৈ লৈছে তাৰৰা লগৰটোৱে কৈছে সেই বুঢ়ীক এনেক এৰি থৈ গ'লে নহ'ব সেই বুঢ়ীজনীক ৰেপ কৰিছে ভাবচোন।
সেই সিদিনাখন হৈ পিতেকে মাকক ৰেপ কৰিছে।
অ', আ বুঢ়ীজনীক ৰেপ কৰিলে নহয়, ৰেপ কৰি পিনে আ আৰু ঘৰে চৰে জ্বলাই থৈ গুচি গ'ল পাই।
তাৰ পিছতে গিয়ে আগ্ৰাত ঘৈনীয়েকে গিৰিয়েকক মাৰি টুকুৰা টুকু কে কাটি বাথৰুমত পুতি পেলাই ওপৰত তাইলছ লগাই থৈ দিছে গম পাৱ নে।
বুঢ়ী একদম মানে একেবাৰে বুঢ়ী মৰো মৰো হৈ আছে তেনেকুৱা বুঢ়ী
ত্ৰিছটা মানুহে ৰেপ কৰিছে সেটো পাইছ নে।
আগতে আগতে